শুনিছা?
শুনিছোঁ।
অঁ।
অঁ।
মোৰ মাতটো ঘূৰি ফুৰি আহিছে কিন্তু ন।
উমহু, নাই যোৱা নাই অহা ঠিকেই আহিছে।
মানে মোৰ মাততো নিজে শুনি আছো ক, হম।
এতিয়া শুনিছা নেকি?
উম।
অ'।
কি কৰিছ?
এই ভাত খাই উঠি এনেই আছিলো এতিয়া মোবাইলটো চাই। তই?
কি চব্জি, মই খালোঁ ময়ো এনেই।
উম।
ইমান নেটৱৰ্ক ডিষ্টাৰ্ব হুম।
অঁ ডিষ্টাৰ্বটো পুৰা আকৌ কাৰেণ্টটো গ'লগেই।
অ, সেইদিনা মই ইমান ফোন কৰিছো তোক নালাগে।
কি ক'ম আৰু মোবাইল বেয়া, নেটৱৰ্ক মানে নেটৱৰ্কৰ চিষ্টেমটোৱে বেয়া হৈ গ'ল।
উম।
চবেই সেইটো কথাই কৈছে ক, ইমান ফোন কৰোঁ অফ বুলি।
সঁচা নহ আজিকালি এইকেইদিন বেছিয়ে নেটৱৰ্ক ডিষ্টাৰ্ব দিছে ন' বে
উম, ডিষ্টাৰ্ব দিছে আৰু মোৰ মোবাইলটো যে সেই নেটৱৰ্ক টনা চিষ্টেমটোৱে নাই বোলে। অৰ্ডাৰ কৰিব ক'লে অৰ্ডাৰ কৰি থৈ আহিলোঁ, তিনিচুিকীয়া টি ডি এ মাৰ্কেটত। এতিয়া এসপ্তাহ লাগিব কৈছে আও।
এ সেইদিনা বনাওঁতে কিবা গণ্ডগোল হ'ল নেকি বাৰু।
তাকে ডিচপ্লেখন বনাই গ'লো। তাৰপিছতচোন উম, দছ পোন্ধৰ দিন ইমান ধুনীয়া চলিলে।
অঁ, আচলতে কিবা এটা তাতে গণ্ডগোল কৰিলে জানে নাই। নহ'লে তোৰ তোৰ ন নবনুৱা আগত ধুনীয়াকে চলি আছিলে ন' কেইবছৰ মান।
অঁ, ধুনীয়াকে চলি আছিলে ত। এতিয়া ইটোৰ পিছত সিটো প্ৰব্লেম।
সেইটোৱেতো।
তাকে নতুন এটাহে লৈ ল'ম চাগে।
অঁহ, নতুন এটাই লৈ ল'বি আৰু।
ভাত কি চব্জি খালি?
দালি, আলু, ৰঙালাও।
অঁ
তঁহতে?
আমি কি আছিলে মাছ ফ্ৰাই তাৰপিছত মাংস আছিলে, আলহী আছে হি।
অঁ কোন আহিলে। আজি আহিলে।
উম, আজি আহিলে।
তই ক'বাত গৈছিলি নেকি আৰু? নাই যোৱা দেই, ক'তনো যাম অঁ কালি কঠিয়া তুলিলোগে।
অ অ অ
এক পিকছ, উম গধূলি গধূলি সময়ত গৈছিলো আৰু দুমুঠি মানহে তুলিব পালো।
এ এ ঘৰৰ ওচৰত হাৰি কৰিছে নে, পথাৰত?
এই ভাস্কৰ হঁতৰ ৰ ঘৰ ওচৰৰত আক।
অ অ তাত ন।
উম। গ'লো তুলি আহিলো কাইলে পথাৰলৈ যাবলে লগ ধৰিছে তাকে ভাল ভাবি লও কি কৰো যাও নে নাযাও ইমান দূৰ যে
উম যা গৈ যাওঁতো ভাগৰ লাগে আহোতো ভাগৰ লাগে ন
অ' ৰোৱাখিনিতো আছেই।
ৰোৱাখিনিত
ৰোৱাখিনিত
অহা যোৱাটোৱে দি
যাওঁতে পঞ্চল্লিশ মিনিট আহোতে পঞ্চল্লিশ মিনিট
বেছি লাগিব তহঁতে পথাৰখনতকৈ আৰু যাব লাগে
হে হে আমাৰ পথাৰখনতো পঞ্চল্লিশ মিনিট লাগে হয় নাই
উম
মুঠতে দুঘন্টা এঘণ্টা যাওঁতে এঘন্টা আহোতে
তাকে কৈছোঁ ক' নিকি দিবি বাইকত তেতিয়া যাম গৈছো গৌ
অ ৰাস্তাটো বোকা
এডোখৰ মানে সেইটো ৰাস্তাত গ'লে মানে পাৰি
অঁ
ইিফালে কয় আদৰ্শ গাঁও হৈ বিজলী বন হৈ যে ঠাকুৰবাৰী হৈ
উম উম মানে তোকৰা অকমান খোজ কাঢ়িব পাৰিলো ভাল হব ইমান ঘৰৰ পৰাই ন সেই তালৈকে
উম ইমান দূৰ যাওঁতে এঘন্টা লাগে ভাগৰ লাগেই আকৌ ৰোৱা
সেয় সেইটোৱে ক চকৰ তাৰপিছত আজি কঠীয়া তলা কিমান হৈছিলে মানুহ
মানুহ আজি নাই তোলা কালি তুলিলোঁ পাঁচজনী মানে তুলিছিলোঁ
অঁ অঁ
সেইখিনি দিঘ ওখখিনি ভালেই লাগিলে তুলিবলৈ তাৰপিছত চাপৰ চাপৰ এইখিনি আছিলে সেইখিনিত ধৰিবই নোৱাৰি হাতত ইমান চাপৰ উম
আমাৰাবোৰ এনেকুৱাই হ'ল বোলে তাত
অ ইয়াতো ৰুই ৰুই শেষ হ'ল নেকি ইয়াত
উম তাত শেষ হল আমাৰ ইয়াতহে নাই হোৱা আক উম বৰ সোনকালে হ'ল
কিমান আছে আৰু তহতৰ তাত
এই আমাৰ ইয়াত চোন অকল দেৰ বিঘাহে ৰোৱা হ'ল গ বাকী খিনি নাই ৰোৱাা
অ
আমিও কালি অ কালি কঠীয়া তুলিব গ'লো মায়ে ম ই
তাৰপিছত তুলি থৈ আহিলো এতিয়া কাইলে ৰুম বুলি কৈছে কি হয়
এইকেইদিন
উম বতৰ এনেকুৱা বেয়া ৰ'দ দিলেও বেছি ৰ'দ বৰষুণ দিলেও বৰষুণ পানীয়ে হয় আমাৰ পথাৰত যে
অ আমাৰ এইফালে এইকেইদিন তিনিদিন হৈছে ভাল কৰিছে বতৰ
অ সেইবেলে ন হে সেইবোৰ পথাৰত যে ৰুবলে ভাল আগতে যে আমাৰ মানে নহয় এত এ পানী বেছি যে
অ তেতিয়াহ'লে অকমান দেৰি মানে টাইম ৰখিব লাগিব কেইদিনমান
আমাক কি হল আৰু যদি বেছি পানী হৈ যায় নহয় এককাল পাবগে আৰু ককাল মানে পাব আৰু
অঁ
ইমানে পানী মই সেইদনা ৰুবলে গৈছিলো তাৰপিছত কি হয় কঁকালত কঁকাল পাবলে মানে আৰু এবিটা থাকিলে দেই
বাবুৰে কঠীয়া ওখ ওখ লাগিবচোন
অ বহুত ওখ ওখ লাগে তাত তাৰ উপৰিও আকৌ জুক ওলাই নহয় এনেকুৱা স মই নৰুলো ব কৈছো যেন পলাই মেলি আহি পেলালো মই নহব নহব দেই সেয়াত বুল
অ ট
তাৰ তাৰ পিছ ইমান ডাঙৰ ডাঙৰ জুক মানে এই এনেকুৱা বামত এ হেৰি ঘাঁহ বনবোৰত ওলোৱা সেনকাবোৰ সেনকাও নহয় ন ইমান ডাঙৰ ডাঙৰ জুক বু তেত তাৰপিছত মই
আৰু তোমাৰ কি হয় পানীত নামিলি হে আৰু
তাছত সোমাই মেলি কি হ'ল ঐ মই নহ'ব দেই বুলি কৈ কিনে যে মই একদম বামত একদম দৌৰি দৌৰি পানী কেনকা পানী তাত মানে নিজকে যে প এখন পথাৰ নে প খুৰী বুলি সুধিছো ক মই পুখুই পুখুই লাগি যে মোৰ পথাৰ পথা নাই লগা বুলি কৈছো ক
বোকা ঢেকীয়ে নাপাব চুন
বোকা নাই অকল পানী তাৰ পিছত যত গুজাই দিয়া মানে অম যদি বেছি তললে হাৱলি যা নহয় কঠিয়া যদি সউ নহয় মুঠত থুতৰিত লাগিব গে আক ধুনীয়াকে পানীখিনিত
অ
তাৰপিছত কি হয় দুৱাছ মানে যেতিয়া ধান দাবলে হয় ন
উম
তেতিয়াও পানী নুশুকাই ব্লক অকণমান তেতিয়ালেকে মানে অ অকমান পানী থাকে তেতিয়াও জুক ওলাই বোলে
বেলেগত ল'ব লাগে আক পথাৰ
বেলেগত নলয় যে
ধান খেতি ভাল হয়
উম ধান বহুত ধুনীয়া হয় ইয়াত
অঁ সেটো কাৰণে কৰে ক ন
অ কিন্তু আজিকালি মানুহবোৰ ওচৰ মানুহবোৰে যে কৰিবলে এৰিলে অ চব এনেকুৱা কি হ'ল অ মাটি বিক্ৰী কৰে ন
উম।
মাটি বিক্ৰী কৰি - কৰি নিজৰ পথাৰ ধ্বংস। এতিয়া ওচৰে - পাজৰে নক
বজা নপৰাই হয় হ উম।
এই ওচৰতে যে মাথাউৰি নিচিনাকে মাৰি দিলে আকৌ মানুহবোৰে যে সেইকাৰণে আমাৰ পথাৰখনত বেছিয়ে পানী হৈছে নহ'লে শুকাই নহয় আম আগতে বোলে।
অঁহ।
উম। গকি আজি ঘৰত কিবা কৰিলে নেকি?
নাই দেই, মন - চন একেবাৰে বেয়া, গোটেই দিনবোৰ এনেই যি টি কৰি থাকিলো তাত বহিবলৈ মন নগল ক। একো কাম হোৱা নাই ন মোৰ।
সেইটো-সেইটোয়ে, তাকে ভ ভাবিছোঁ কি হ'ল এজনী, ফোন কৰিলেও নাপাওঁ
চবেই আগবাঢ়ি গৈছে, মোৰ একদম মন দাউন।
হেই নাই পঢ়া এইকেইদিন চবৰে নেটৱৰ্ক ডিষ্টাৰ্ব।
হলেও আৰু হয় নেকি? অহ, অ কিমান প্ৰচেচিঙত দেখাই আছে?
মোৰ এ নাই দেখোৱাচোন বেছি, ছিক্স কিমানহে দেখাইছে আৰু।
ট্ৰান্সক্ৰিপশ্যনু নাই দেখুওৱা?
ট্ৰানসক্ৰিপশ্যনৰ তোমাৰ টু থাউজেণ্ড কিমান
উম।
তাৰপিছত নায়ে দেখুৱাচোন। এদিন বন্ধ হ'ল, আ মই নিজেও নোৱাৰোৱে। এ মানে কাম থাকে যে য'তে- ত'তে যাব লগা হয় কিবা- কিবি
উম। যিটো লাগি থাকিব মই কৰিছিলোঁ, ৰিচিভ নকৰিলেচোন।
অঁহ, কিবা চকু প্ৰব্লেম হৈছে বোলে ন?
অ জানো? মই সেইদিনাখন ফোন কৰিছিলো মই একো কৰাই হোৱা নাই বুলি কৈছিলে আৰু। ৰাতি ফোন কৰিছিলো, কালি গৈছিলে নেকি?
মই সেইদিনা ফোন কৰোতে সেই পথাৰলৈ গৈছিলে আও।
তাৰণে এইটো একো প্ৰব্লেম আকৌ ঘৰত
উম, এ এ এইদিন প্ৰায় নেটৱৰ্ক ডিচটাৰ্ব হৈছেও।
অ চবৰে নেটৱৰ্ক নাপাও, নেটৱৰ্কটো নাপাও সেনেকে বুলিয়ে কয়।
ইহী ইহ চবৰে মুঠতে কি হৈছে ইমান নেটৱৰ্ক তাৰপিছত ৰিচাৰ্জ আকৌ একদম হাই - ফাই ৰিচাৰ্জ কৰিব লাগে ন?
অ তাকে।
ৰিচাৰ্জটো মানে এনেই যায়গে নেট পেকবোৰ।
জিঅ' চিমটো যে বেছি প্ৰব্লেম দেখাইছে ন নেটৱৰ্কৰ।
অঁ জিঅ' চিম অকল ভালকে চলিছে যদি অকল এয়াৰটেলটো চলিছে ন, বাকীবোৰো অকমান এয়াৰটেলতো নেটৱৰ্ক দিছা বাও তথাপিও তাৰমানে।
অঁ অঁ অঁ জিঅ'তকৈ ভাল।
জিঅ' জিঅ' জিঅ'তকে ভাল উম।
মইদোয়েত।
অ কালি পৰশুণ লগত ই ইমান দেৰি হল নহয় জান নাই।
অ মই চাইছিলো স্ক্ৰীনশ্বট টো দিছিলে ন।
অ মই আছো দেই। চালা তই ফোন কৰিলি সেইকাৰণে ইমান দেৰি লাগিলা মই কৰিলে পাঁচ মিনিট দিন লাগে যায় গাত খাবলে।
কেলে সি কাটি দিয়ে নেকি।
কাটি দিয়ে নহয়, কালি কি হ'ল নিজেই নাজানো মই কৈছো, ক মোৰচোন ইমান জিৰ জিৰ লাগিলে। সেই ফোন কলটো যদি মই কৰা হ'লে মোক ধুনীয়াকৈ মোৰ বেকআপ হৈ গ'ল নে। তই কৰিলি চাল্লা মোৰ খং উঠিছে ।
নহয়, নহয় মানে যে সেইফালৰ পৰা কৰিলেও এইফালৰ পৰা। কৰিলোঁ এক দুইফালে একে সমানে প্ৰফিট বোলে। অ এনেকে শুনিছিলোঁ।